হেল্ল' কি কৰি আছা?
এয়া বহি আছোঁ।
ভাত চাত খালা? এইয়া মই কথা পাতি আছিলোঁ।
অ'!
চাহ তাহ বনাই দিলোঁ খালে।
মানে, হাঁহ, মুৰ্গী এইবিলাক উঠাব লাগে।
অ'!
কাপোৰ কানি আছে বাহিৰত, এইবিলাক ঘৰত নিব লাগে।
উম! বাচন মাজিব লৈছিলোঁ, ছাৰ আহিলে। এতিয়া বাচন কেইটা মাজা নাই, মাজ কি কৰিম? গৰমো বেছি আৰু হেৰি, আলহী আহিছে যে।
অ'!
চাহ তাহ বনাই দিলোঁ। ঠাণ্ডা, মাণ্ডা গোল্লা চোল্লা এইবিলাক দিলোঁ।
আমাৰ ইতিয়া আহিছে, গাড়ী লৈ আহিলে ঘৰত। একো খোৱা নাই। কৈছিলো যে, ঠাণ্ডা দিম নেকি? নালাগে। খায় আহিছে বোলে। ৰাতি কি বনাবা?
ৰাতি মই, কণী আৰু ইহঁতে কৈ আছে, পোলাও মাংস বনাব বুলি কৈ আছে বনাব নালাগে।
অ'! যি গৰম। যি, গৰম আজিকালি।
ব্ৰইলাৰ মাংস।
গৈছিলোঁ বেংকত। ভাইটিৰ লগত কথা পাতিলোঁ। যিখিনি কাগজ লাগে, সেইখিনি আকৌ দিলোঁ। অলপ বোলো চাওঁ, এতিয়া কি কৰে এইটো মাহত।
পইচাটো সোমালেতো ভালেই হয়।
অ। তাৰ সি কি কলে?
হাঁহি এ এনেই কৈছে আকৌ তোমালোকৰ চিন্তা কৰিব নালাগে সোমবাৰ দিনা হৈ যাব। এতিয়া মানে বেছি হোৱা নাই যে বেছি হ'ব লাগিব। আৰু দেখাই দিছে মানে কোনটোত কিমান হৈছে। এতিয়া তুমি ওচৰত নাই নহ'লে তোক দেখাই দিলেহেঁতেন।
অ কিমান হৈছে তোমাৰ
এ মানে খুচুৰা হিচাবে পায় ক ত্ৰিছ চল্লিছ এনেকুৱা হৈছে আৰু।
অ ভালেই হৈছে।
চে লাহে লাহেকে কৰ তুমি দো যি বেছি নহয় কমকৈ দি পাঁচশ টকা এটা হ'লেও হৈ যাব
উ
সপ্তাহৰ পাছ হলেতো বহুত
সপ্তাহত কিমান উঠিব?
যিমান ভাল হ'ব সেইটো এইবিলাকত এইটো কথা নাপাতাই ভাল
অঁ।
গাড়ী পৰা আহিলে অ
এটা কামৰ খবৰ আহিছে আকৌ বিদেশত কৰিব লাগে বুলি কি কৰে জানো। বিদেশত কাম টো কৰে নে নাই।
ভগৱানে দিব, ব্যৱস্থা কৰি দিব ভগৱানে।
বিদেশৰ কামটো আহিছে প্লাষ্টাৰ কাম পকী কাম নহয় প্লাষ্টাৰ কৰিব লাগে এতিয়া কৈ আছে কোনোবাই যে ইমান দূৰত কৰিব নালাগে এইটো জেগাটো ভাল নহয়।
উম, কত এইটো?
এইটো কিবা দূৰত কৈছিল ডিব্ৰুগড় না ক'ত কৈছিলে ন দূৰত কিবা এটা। ছিল মানে মনত নাই জেগাটো নাম
অ মোৰ হাজবেণ্ডৰ দূৰৰ, এ আহিছে অৰুণাচল যাব লাগে সি কৈ আছে।
অ অৰু অৰুণাচল গৈছে নেকি?
যাবলে গাটো যদি ভাল লাগে তে তেতিয়াহ'লে যাম। বিয়া হলে যাব নালাগে।
অ লগৰ মানুহকেইটা, লগৰ মানুহকেইটাই কৈ আছে ক ইমান দূৰত যাব নালাগে জেগাটো ভাল নহয়। আজিকালিতো বহুত বহুত কেলেংকাৰ চলি আছে।
অ অৰুণাচলত বহুত ডিষ্টাৰ্ব কৰি থাকে মানুহে
মানুহৰ মানুহৰ লগত কোনটো কি কৰি থাকে। মানুহ নাথাকিব বেলেগৰ লগত যাব। দূৰৰ কামটো মানা কৰিছে চবেই বহি আছো আৰু কেইদিনমান বহি কষ্ট কৰি খা তথাপি যাব নালাগে
অ, ঠিকেই আছে। ভগৱানে কিবা এটা ৰাস্তা ওলাই দিব।
সেইটোৱেতো থাকো বহি কি কৰে।
আহ।
কেইদিনমান বহিকা প্ৰব্লেম নহয়।
তুনমস্ পৰা ৰাতি ভাবিছো। কিবা বনাব লাগিব দালি বনাম। একদম দালি চালি মনত নাযায় বনাবলৈ। কি বনাম সেইটোয়া চিন্তা কৰি
দালি নেমবো দি খালে ঠাণ্ডা হৈ যোৱাটো ভাল লাগে।
অ, সেইটো কৰিম নেকি, পাতল কৰি বনাম।
অ, আকৌ নেমু এটা চিপি লবা, চৰবত ভাল লাগিব খাই।
অলপ পাতলকৈ বনালে।
অ'-অ', ময়ো ৰাতিপুৱা দালি বনাইদি খাইছিলো।
দালি আছে, ছায়াবিন আছে।
এইবিলাক ন-ন আৰু দালি আছে বনোৱা। এতিয়া বেলেগ কিবা-কিবি বনাব লাগিব আৰু।
আমি দালি বনাই দিম কুকাৰত মাৰি দিম। ক'তহে আছে এতিয়া?
কুকাৰত বনামছিলো।
কুকাৰত বনালে ভাল হ'ব, মইয়ো কুকাৰত বনাই লম।
পোলাও-চোলাও বনাই তেনেহ'লে অ', পোলাও-চোলাও আৰু এটা জোগাৰ পৰা দি থৈ যাব বুলি কৈ আছে।
যি গৰমত পোলাও-চোলাও খালে একদম গা বেয়া হৈ যাব।
হয় ন। মানে পোলাটো দিৱ যে কৈছে। পোলাও-চোলাও দি থৈ গলেতো ভালেই, ৰাতি বনাব নালাগে।
ৰাতি দি যে অলপ বৰষুণ আহিলে। বহুত ভাল হয় গাহতে।
বহুত গৰম, উম' বৰষুণটো হ'লে ভালেই লাগিলেহেঁতেন।
উম'।
গৰমত ভাল লাগা নাই কামো কৰা নাই, কাম-চাম পৰি আছে।
নৱই ফুনমাৰিছিলে ব দিয়ে ফোণ মাৰিলে, মোক মই মাৰিছিলো।
নবৌ ফোন কৰিছিলে, কি ক'লে? কি কৈছে?
এই কটলৰ গু দিদি, মাজদি। বনালে, খাই পেলাই টোপনি মাৰিলো। ভালে কৰিছা গৰম দিন ক'ত যাম। কি কৰিম ভালে নালাগে।
মোৰ হাজবেণ্ডে মানে কঁঠাল আনিছিলে, কঁঠাল খালোও, পকা নাই মানে কঁঠালটো। ভালেই লাগিছে খাই কেনে মিঠা আছিলে, কেঁচা-কেঁচা যে। ভাল লাগিছে, বেছি পকিলে ভাল নালাগে কঁঠাল।
লৰাক এদিন পঠাই দিম দি, দি এহ তিনি-চাৰিটা আনিবলৈ দিম, সৰু সৰুক চাই।
তিনি-চাৰিটা আনিলে এদিন দুদিন পাছত খাব পাৰিম গোট কিটো
গুটিটোহে ভাল লাগে কঠালৰ, গুটি দি মাছ দি বনালে ভাল লাগে।
নাইতো। বাতমাৰি বন্তীয়ে কৈছিল। যোৱাইটো আহিবলৈ আমি হেতু ঘৰত যোৱাই নাই কোনে চাবলৈ। কালে সে আহিলে কোমৰা বোলে দুটা, দি দিলে। তে
ল'ৰাটোক পঠাই দিবা।
অ'হ
কোনটো ভণ্টি?
এইয়া বাতামাৰী।
ঠিকে আছে দিজি সময় পোৱা যোৱাগে এদিন চাই আহিবও পাৰিবা আকৌ আনিবও পাৰিবা বস্তু।
নহয় যোৱাই আহিব। জোৱাই আহিব। জোৱাই বুলে ঘৰতে বহি আছে। ক ফোন মাৰিবা গল তো পইতা। গলে তো এনেই যাব পাৰিম নেকি? তোমাৰ ঘৰত গৈছো সিদিনা, এশ টকাৰ তেল এটা ভৰাইছো। আৰু এ ঘৰত হক কৰ, কিবা এটা লৈছো।
গৰমৰ কাৰণে ভাল নালাগে।
উম, সিহঁতৰো কষ্ট। এল
যি গৰম দি আছে আজি ভাল লগা নাই।
বহুত গাটো বেয়া লাগি আছে। মূৰটো বিষাই আছে।
মনেও মোৰ মনত গৈ আছে যে গা ধুম নেকি আকৌ গৰমৰ কাৰণে ভাল লগা নাই যে।
কি ৰা্তা?
গাড়ীৰ পৰা আহিলে, জোৱাইএ?
আহিলে, মছজিদত গ'লে আৰু তিয়া জল দিব। এজন দিয়ে আছে।
ঠিক আছে।
এয়া আজান দিলে
আমাৰতো আজান দি আছে।
কি ম প্ৰথম।
অলল
উ চাৰৰ পৰা হালোৱা পঠাইছিলে হালোৱা খালো। সেই লগৰ মানুহ যে কেৰেলা গৈছে আৰু। কথালে হালোৱা খাইছো যে।
অ কেৰেলা খালহোৱা ভাল ন লাগে।
মুখত লাগি থাকে।
উম। তোমাৰ ফালে এজন দিয়া নাই।
অ।
মোৰ হাজবেণ্ডে দি আছে। অ পাতোতে পাতোতে আমি গোটেই খিনি হৈ চোতালটো সাৰিলো। উম উম
একো কৰা নাই এতিয়া মই চব খিনি কৰিছিলো ৰাতিপুৱা উঠি চোতাল তোতাল সাৰিলো এতিয়া মই বাচন কেইটা মাজিব লাগিব
গাই গৰু যে ৰাস জেগা খিনি একদম বিয়া কৰি দিয়ে
তেনে হলে ৰাখি দওঁ
ঠিক আছে ঠিক আছে ৰাখি দিয়া